অঁ, শুনিছো। শুনিছো।
কি কৰি আছা? অ, মই শুনিছো দিয়া।
বহিছো এনেই অকণমান আজ
অ। অ বহি আছ ময়ো এনেই বাহিৰতে তোমাৰ অকণমান খোজ কাঢ়ি আছিলো। বৰষুণতটো চোন আহিছে ক'লা হৈ তোমালোকৰ সেইটো ফালে আহিছে নে নাই বৰষুণ, নাই ন অ আমাৰ এইটো চাইডে আকৌ বহুত বৰষুণ হৈ আহিছে তুমি চা কলা হৈ আহিছে নহয়। বতাহ ধুমুহেই আহিব চাগৈ নেকি মই অনুভৱ হৈছে। অ' আৰু কি জানানে বৰষুণতটো মানে সাত সাত চোৱাল পৰিছে যে সেইটো কাৰণে বৰ ষুণ পৰিৰেই তোমাৰ, অ' ধৰণে যে সেই গিদিন, অ' এই গিদিন কাপোৰ ধুব নোৱাৰিব চাবাচোন। তোমাৰ সাতৰ চোৱা বুলি কাপোৰ ধোৱে যে। অ' তোমালোকৰ এনে হেই মানে নে। সাত চোৱাট
অ' মানে মানে হেৰিলে যাব নে নাই অম্বুবাচী যাব নে নাই, উম।
আছে যে সেইটো কাৰণে নাযাওঁ নেকি অম্বুবাচী, এইবাৰ মানে কি জানা বন্ধ দিনত নপৰিলে যে হয় দেওবাৰ পোৱা হয়তেও যাব পৰা গ'ল, হয় অ এতিয়া মানে নপৰিলে যে সেই সেইটো কাৰণে তোমাৰ যাব পৰা অৱস্ স্থাত নাই আৰু।
অ'।
সেইটোৱে বাকী এনেই ভাল তুমি যাবা।
ছে না দেখ
অ' অ' দেখিছো নিউজত চাই আছিলো নহয় তুমি চাইছা। বহুত মানুহ আহিছে ন ভালো লাগে দিয়া হয়। তোমালোকৰ এনে উম তুমি এনে যাবানে।
মই যাম বুলি ভাবি আছিলো। কিন্তু আকৌ আমাৰ এই ভন্টি চোৱা।
অ' যাব নোৱাৰিবা মানে। আকৌ তুমি গ'লে তাইও বেয়া লাগিব নহয় ন যাবলৈ। হয় দিয়া। যাবলৈ পালে মানে সকলোৱে যদি মিলি যোৱা যায় অ মোবাইলতে চাবা আৰু এইবাৰ অ' অ' সেইটোৱেই। মানে গোটেইখিনি এ একেলগ হৈ গ'লেহে ভাল লাগে হয়নে কাৰণ কিয় বহুত মানুহ হয় যে তাত। তাটো ন ভিৰ হৈ থাকে আৰু ইমান খোজ কাঢ়িবও লাগে হয়নে।
খোজ কাঢ়িব লাগে এ এনেই তুমি এনেই গলে যে এনেই গলে ইমান খোজ কাঢ়িব নালাগে জানা আমি গৈছো নহয়।
চীত গ'লে কিন্তু তুমি বহুত খোজ কাঢ়িব লাগে। আচলতে কি হয়, অ' এনে গ'লে পাৰি। অ' কিন্তু তোমাৰ এনে এনেকে কিয় নিদিয়ে জানা কাৰণ বহুত মানুহ গ'ল। যায় ন গাড়ী-মটৰ বিলাক গ'লে মানুহ যাব। বলৈ অসুবিধা হয়। খোজকাঢ়ি সেইটো কাৰনে তোমাৰ মানে গাড়ী বিলাক মানে অ কৰি।
উম, উম, এ বহুত মানুহ হয়তো লাখ লাখ মানুহ হয় অ, লাখ-লাখ মানুহ হয়। এতিয়া আমাৰ ইমান ওচৰতে আছে ন' আমি সেইটো অনুভৱ নকৰো নাযাও কিন্তু বেলেগ বোৰৰ পৰা ইমান সাধু সন্যাসী সকল আহে ন?
আৰু বেলেগৰ পৰা তোমাৰ ভাল ভাল মানুহে চা চাবলৈ আহে গম পাইছানে ইমান অ' মানে কি জানা, অ' সেইটোৱে চোৱাচোন তেওঁলোকেতো তাৰ পৰা আহিছে য়াত সিহঁতেওঁতো একেটাই কষ্ট কৰি যাব লাগিব আমাৰ নিচিনাকে নহয় জানো? সেইটোৱে মানে সেয়া ভগৱানৰ প্ৰতি শ্ৰদ্ধাটো মেইন কথা নহয় জানো? হয়, তেওঁলোকৰ সেই শ্ৰদ্ধা ভাৱ টো মানে জাগি উঠিছে ন কামাখ্যা মন্দিৰ বুলি ক'লে মানুহে এনে সকলোৱে চাবাচোন ঠিকে টাৰ বিলাক আহে যে, তেওঁলোকো যায় অ', সেইটয়ে সকলো যায় হয়। উম, চব আহিছে চব আহিছে আৰু যে, খেল হ'লে ক্ৰিকেটাৰ বিলাক আহে যে, ক্ৰিকেটাৰ বিলাকে তোমাৰ খেলত খেল খেলাৰ আগতে এবাৰ যায়েই দৰ্শন ক মাজতে তোমাৰ অ', সেইটোৱে সেইটোৱে কিমান এটা মানে ভাল এটা হেৰি আছে চোৱাচোন আমাৰ ইয়াত ন আমিতো ওচৰতে পাই আছো। কিমানে ইমান দূৰ দূৰৰ পৰা আহে ন। অ', অ', সেইটোৱে সেইটোৱে। তেনেকুৱাই হৈছে আমাৰ কাৰণে, উম, কামাখ্যা মন্দিৰতটো এনেকুৱা আৰু চোৱা ইয়াত মানে বহুত তোমাৰ হেৰি আছ ন
আমাৰ অসমখনত কিন্তু বহুত আছে দেই ন, তুমি চোৱা কাজিৰঙা খন চোৱা এশিঙীয়া গড়ৰ কাৰণে পৃথিৱী বি
অ', বিখ্যাত সেইটোয়ে সেইটোয়ে কিমান মানুহ আহে দেখিছানে কাজিৰঙা ভ্ৰমণ কৰিবলৈ, তুমি হেয়িত গৈ তুমি হেয়িত গৈছানে? সু সূৰ্য মন্দিৰত গৈছানে? গোৱালপাৰাত আছে যে, অ', নাই যোৱা ন নাই যোৱা ন, অ', তাত যাবা গোৱালপাৰাত আছে সূৰ্য শ্ৰী শ্ৰী সূৰ্য পা পাহাৰ বুলি আছে গম পাইছা? ইমান ধুনীয়া নহয় সূৰ্য্যৰ মানে প্ৰতীকটো আছে তোমাৰ তাত তোমাৰ নহয় তাত কিমান জানা নিৰানব্বৈ হোজাৰ নশ নিৰান্নব্বৈটা শিৱলিংগইে মানে পাহাৰ কাটি বনাইছে তাত। গম পাইছা? আগতে বনাইছিলে তুমি মানে য'তে যোন খিনি দিয়ে যাবা তাত খালি মানে অনবৰতে তুমি শিৱ লিং বিলাকে দেখিবা মানে তোমাৰ বহুত মানে মানে পাহাৰ কাট কাটি কাটি চব শিৱলিংগ বনাই বনাই থৈছে তোমাৰ উম, ইমান ধুনীয়া নহয় তুমি যাবাচোন। তাত বহুত ধুনীয়া লাগে।
অ তাতে চাগে হেৰিও হব ন? শিৱ ৰাতিত তেনেকে গ'লে তো মানুহ চাগে খোজ দিব নোৱাৰা মানুহ হব?
মানুহ মানে কি জানা মানুহ মানুহতো থাকেই ধৰি লওক নাথাক এতিয়া মানে যাবা তোমাৰ এনেকুৱা ভাল লাগিব অনুভৱ এটা হ'ব। মানে আমাৰ কি হৈছিলে আমি মানে ঠাণ্ডা দিনত অলপমান গৈছিলো আৰু এই যোৱা বছৰ গৈছিল। মই ঠাণ্ডা দিনত এ আমাৰ ঘৰৰ মানে খুৰি হত খুৰাহত এনেকে গতে গোটেইখিনি আৰু আমাৰ মানে ফেমিলি আমাৰ অ' আমাৰ ঘৰতে মানে বাই এজনী ভাড়া আছিলে। সেই বা জনী মানে যেতিয়া তেতিয়া মানে কাম কৰি আছিলে তাই তেতিয়া গোৱাল প্ৰথম মানে পষ্টিং হৈছিলে। তেতিয়া মানে অ' সূৰ্য পাহাৰ। মন্দিৰত গৈছিলে যে। তেতিয়া তাই ক'লে তাত বহুত ধুনীয়া হয়। এদিন যাওঁ। ব'লা গোটেই খিনিয়ে মিলি পেলে! গ'লো আমি ৰাতি দোকান ইয়াৰ পৰা আমি ৰাতিপুৱাত আগে আগে আমি পাইছোগৈ আৰু কিন্তু 'তুমি অঁ বান্দৰ বহুত আছে কিন্তু! তাত মানে, তোমাৰ কল অলপ লৈ গৈ পেলে যদি তুমি বান্দৰ! তাক দিয়া ভালো লাগে আৰু হয়। অ
হেৰিতো আছে অ' হাতী এনেই হাতী মুৰীয়া বা অ' হেৰি মন্দিৰ! দুৰ্গা মন্দিৰ, দুৰ্গা মা মন্দিৰ কিন্তু সেই হাতীমূৰীয়াটো তোমাৰ বান্দৰ তুমি দেখিলে ভয় খাই যাবা।
অ', বহুত বান্দৰ অ', তাতো আছে তেনেকে। বান্দৰ গম পাইছা, তুমি কিন্তু যাবা। সিদিনাসন মানে মনটো মানে বহুত ভাল লাগিল। কিবা লগতে বোলে তাত বোলে বহুত ভালো। মানে আৰু তুমি ইমানবিলাক শিৱলিংগ যেতিয়া দেখি বা ন। অলপমান যাবা সিফালে উঠিব এনে ভাল লাগে। অ', শিৱৰ প্ৰতি অ, শিৱৰ প্ৰতি শ্ৰদ্ধা ভাৱটো যদি মানে থাকে একে ন মানুহ সবৰে আছে ন ক'বলৈ গ'লে, তো সেই মানে দেখিলে বহুত, ভাল লাগে আৰু সবতে তোমাৰ খালি মানে শিৱলিংগ আছ
অ লিংগ বিলাক মানে যেনি তেনি আও ন?
অ অ যেনি তেনি বনাইছে চব। পাহাৰ কাটি কাটি ইমান ধুনীয়াকে বনাইছে। মানে অ! পাহাৰীয়াই আক সেইখিনি সূৰ্য পাহাৰ বুলিয়ে কয় যে তোমাৰ তাত মানে পাহাৰা, উম। আৰু মানে কি জানা তাত পাথৰ আছে তাত সূৰ্যৰ মানে তোমাৰ মানে তোমাৰ পুৰা চিনাৰিটো আছ আছে আৰু সূৰ্যটো যেনেকে গোল দেখিবলৈ তেনেকে তোমাৰ একে সেইটোতে দেখা হৈ যাব অ। কাটি পেলায় অ তেনেকৈ বনাইছে আৰু তেওঁলোকে তেওঁলোকে মানে আ আগতে বহুত মানে
উম উম নহয় এনেও আমাৰ আমাৰ অসমত চাবলগীয়া মঠ মন্দিৰ বহুত
স্তু আছে দিয়া বস্তু আমি কিছুমান নাজানোহে হয়নে নহয় আমি কিছুমান ও গম নাপ
এ এতিয়া জগন্নাথ বুলি কয় এ জগন্নাথ জগন্নাথ মন্দিৰ হেৰি ধিংতো আছে বোলে মই অলপ দিনৰ আগতহে গম পাইছোঁ। আৰু হেৰি এইটো আছে মালৈবাৰী
অ হয় নেকি? মই ধিংত আছে বুলি শু শুনিছোঁ।
অ মালৈবাৰীটো আছে জগন্নাথ কিন্তু আমি নেজানোৱে ইমান ধু ধুনীয়া মানে গৈ পেলাই ভাল লাগে আৰু দে মই ঢিঙত গৈ আহিলো।
অ', তুমি এতিয়া চাবাচোন এই যে হেৰিজ তিনিচুকীয়াত যে ভান্তে বাবা মন্দিৰ বুলিও আছে ন? এভাগ আছে নহয়, অ', টিলিঙা ম, তিনিচুকীয়াৰে কোনোবা চাইডে আছে আৰু বুলি কৈছে তিনিচুকীয়াৰ পৰা যাব লাগে নেকি, তাত তোমাৰ এটা মানে পাথৰ দিয়ে নহয় তেওঁলোক কে, সেইটো বোলে পিন্ধিলে বোলে তোমাৰ মানে বেয়া প্ৰভাৱবিলাক নপৰে তাৰপিছতে কোনেও মানে বেয়াকৈ মানে তোমাৰ কথা যদি ভাবে তোমাৰ গাত মানে সেই বেয়া টো নালাগে। তেওঁলোকে কয় আৰু তেওঁলোকৰ সেইটো মান্যত তা আছে মানে।
অস, অ', অ'।
মানে তুমি যদি ব্যবসায় কৰিছা, অ', অ', আগৰ আগত যোনজন মানে তেওঁলোকৰ মানে লে মানে ধৰি লোৱা ওপৰত এজন গুৰু আছিল, তেওঁ মানে আগতে এই পাথৰটো দিছ চিলে আৰু তেওঁ ঢুকালে ধৰি লওঁক, তথাপিও সেই প্ৰথাটো মানে চলিয়ে আছে, পাথৰ না আঙঠিত বনাব দিয়ে তোমাৰ পাথৰটো, মই মানে জানা ইমান এটা মানে ধৰি লোৱা আগতে গম পোৱা নাছি চিলো। কিন্তু মই এদিন মানে মোৰ ভণ্ট কেইজনী হাত তত হে দেখিছিলো, ৰিলো, ঘৰৰে ফেমিলীৰ আৰু তাৰপিছত তাই মোক ক'লে কি কি এইটো পাথৰ যদি মানে পিন্ধে মানে বেলেগে মানে বেয়া চি পেলাব নোৱাৰে আৰু। আও তেনেকে ক'লে, তাৰপিছত মইয়ো আনি ফেলে পিন্ধিলো। তাৰছত মোৰ বাহঁতেও পিন্ধিছে, কিন্তু পাথৰটো পিন্ধাৰ পৰা মই অনুভৱ কৰিছোঁ বহুত খিনি কিনো নিজৰ লগত ভাল হয়, গম পাইছ ছানে, তুমি যে, অ' তুমি যদি ব্যৱসায় কৰা তাত মানে এটা তোমাকচ হেৰিত দিব মানে ইমান, সোণৰ ৰঙৰ আৰু পিতলৰ, আৰু এটা মানে তোমাৰ ধলও, ৰূপালী কালাৰত দিব, সেই দুইটা পিন্ধিব লাগে। তুমি যদি কৰা, মানে তুমি চাগয়ে দেখিছা নেকি সেই পাথৰটো। জুবিন গাৰ্গৰ আঙঠি কেইটাত কিন্তু, দুটা পাথৰ একেলগে থাকা, এটা আঙঠি পিন্ধি আছিলে, হাতত চাবাচোন। ফটোবিলাকত। তেওঁ সেইটো পিন্ধিছিলে। গম পাইছা, সেইটো বহুতে পিন্ধে, তুমি ভাল, ভাল মানে ব্যৱসায় মানুহ, ভাল, ভাল মানে তুমি ধলত, ফিল্মত কৰা, মানুহবিলাকৰ হাত
অ, তেওঁ, তেওঁলোকৰ প্ৰতি মানে বহুতৰ, বহুত ভাৱ থাকেতো।
অ, সেইটোয়ে, বহুতে থাকে, বহুতে কাম কৰে ন, আৰু ভাল মানে, এইটো ভাল মানে সেইটো। তোমাক বেয়া নকৰে, মানে এনেকে পিন্ধে, আৰু মোক মানে, অ, নাই, নাই, মই যোৱা নাছিলো, আমাৰ মানে ভিনদেউ এজন আছিলে। ভিন্দ জন তোমাৰ মানে। মানে তাতে মানে পষ্ট টিঙত আছিলে, সেই তেতিয়া মানে তেওঁ কৈছিলে যে, সিটো পিন্ধাটো ভাল। তেওজন মোকো মানে তেওঁ গুচিও আহিছে, জিলাক একেবাৰে আমাক মানে গোটেই কেইজনীৰ কাৰণে দিও দিছিলে মানে মই তাৰ পিছত আনি পেলাই বনাই ল'লোঁ। ইয়াতে বনাই পেলাই পিন্ধিছো মানে এইটো তুমি ভাল পাবা মানে বেয়া নহয় আৰু।
এ তোমালোকে মই আগতে গম পোৱা হয়, মোলকো আনিব দিলোহেঁতেন। মোলে মানে বিশেষকে দাদাৰ কাৰণে আৰু
পালোঁ নহয়। তেওঁক মই এটাহে আনিব দিছিলো কিন্তু তেওঁ আমাক গোটেই কেইজনীক। প্ৰাণে লৈ আহি কেতিয়া আনিব কি কথা একো কোৱা নাছিল। অ', কিন্তু মানে এইটো বিশ্বাস কৰোঁ যে আমি পিন্ধাৰ পৰা মানে আমাৰ, তুমিটো দেখিছা আমাৰ লগত ভালেই হৈছে ন, ত সেইটো মানে তোমাৰ বিশ্বাস হয়। আৰু তোমাৰ, তুমি মানে বিশেষকে আঙঠিটো যদি তুমি ভাত খোৱা তোমাৰ মানে ভাত ভাতকেইটা লাগা চাইদে কৰি ল'ব লাগে মানে। সেই ভাতকেইটা যদি আঙঠিটোত লাগিব, তেতিয়া মানে সেইকেইটা পিতৰ লগত গ'লে আৰু
ভাল মানে, অ', সেইটোৱেটো আমি এতিয়া কাঁহত, কাঁহৰ বাচনত খাব লাগে কিয়নো তাৰ যিটো ধাতু, ধাতুটো আমাৰ পেটলে গলে আমাৰ ভিতৰৰ বস্তু বিলাক ভাল
অ', অ', অ', সেইটোৱে, দিয়া বাৰু ন।
উম, অ', ঠিক আছে দিয়া, অ', অ', ঠিক আছে দিয়া, উম, হব।